এয়া এনেই টিভি চাই আছো কোৱা।
অ মই তাকেই চাই আছিলো বাৰু, নিউজ চাইছা নেকি?
নিউজ এয়া নিউজ চাইছো আৰু এটা-দুটা
অ হেৰি যে এইটো কি বুলি কয়, তুমি ইণ্ডিয়া নমাৰ হেৰিটো নাই, মানে ভাৰতীয় শিক্ষা ব্যৱস্থাটো
শিক্ষা ব্যৱস্থাটো কি ক'বা আৰু দেখিছো বাৰু।
উম কি ক'বা তাৰ ওপৰত শিক্ষা ব্যৱস্থাটোৰ ওপৰত ভাৰতীয় শিক্ষা ব্যৱস্থা তোমাৰ মতে ভালনে ভাৰতীয় শিক্ষা শিক্ষা ব্যৱস্থাটো?
চাব গ'লে তো তোমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটো মানে তোমাৰ চাব গ'লে উম টেনলৈকে যিটো ভাৰতীয় শিক্ষা ব্যৱস্থা দিয়ে সেইটো চাব গ'লে মুঠেই বেয়া, অন্য দেশৰ তুলা সেইটো মুঠেই বেয়া আৰু তাৰ যিবিলাক শিক্ষা ব্যৱস্থাত যিসমূহ বিষয় পঢ়ায়, সেইস সমূহ উপযোগীটো নহয়েই ভৱিষ্যত জীৱনত জীৱন গঢ়াৰ পথত বাৰু সেইবোৰতো উপৰত তোমাৰ কোনো সহায় নকৰেই
আৰু সেইবোৰ তোমাৰ মানে, কেনেকুৱা হয় তোমাৰ সেইবোৰ এতিয়া আমাৰ ভাৰতবৰ্ষ এতিয়া তুমি শিক্ষা ব্যৱস্থাতো চোৱা।
উম।
যিবোৰ বিষয় পঢ়াই তোমাৰ মই নাইন টেনতে ধৰি ললো, আমাক এতিয়া ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা তোমাক কি পঢ়ায় ভাৰতৰ ইতিহাসৰ বিষয়ে পঢ়ায়।
যিখিনি দৰকাৰ নহয় ন আমাৰ জীৱনত যিখিনি কোনো প্ৰয়োজনে নাই, আমাৰ জীৱনত ভাৰতে জানি ব‌ই লাগে হয়, ইতিহাসটোৰ বিষয়ে জনাটো দৰকাৰ। কিন্তু বৃত্তিমূলক নহয় আমাৰ শিক্ষাটো ন, মেইন প্ৰব্লেম সেইটো। আমাৰ মানে যোনটো শিক্ষা থাকে তাৰ পৰা আমি ভৱিষ্যতে কৰিব নোৱাৰোঁ বিবেক বুদ্ধি হব। সমাজ এখনত কেনেকে চলিব লাগে সেইখিনি পাৰিম কিন্তু তাৰ পৰা আমি এ একো কৰিব নোৱাৰো য'ত সেইটো একো আমাৰ ব্যৱসায়ৰ লগত একো জড়িত শিক্ষা নাথাকে। সেইবোৰ আমাৰ একো নাথাকে ন।
একো তোমাৰ না স্কিল ডেভলপমেণ্ট হ'ব না তোমাৰ কিবা হ'ব। কিছুমান জীৱন গঢ়াৰ পথত সেইবোৰ শিক্ষাই তোমাক সহায় কৰিব। কিছুমান এক্সাম বিলাকত কিন্তু মানে সেইবোৰে তোমাৰ একো গ্ৰোথ নহ'ব। তুমি মানে নিজকে অন্য দেশৰ অন্য দেশৰ। যুৱকসকলৰ তুলনাত তুমি মানে সিহঁতৰ লগত কম্পিটিশন কৰিব নোৱাৰিবা। অন্য দেশৰ লগত কেতিয়াও আগবাঢ়িব নোৱাৰিবা।
উম কথাটো হয় সেইটোৱে আৰু মানে তোমাক। আজিকালি কিন্তু এটা কথা তুমি একে ওৱানৰ পৰা টেনলৈকে কৈছা ন কথাটো। কিন্তু টেনৰ পৰা টুৱেল্ভলৈকে যোনটো শিক ক্ষা দিয়া তাত কিন্তু অলপ বৃত্তিমূলক আজিকালি স্কিমবিলাক আহিছে দেই নাহা নহয়।
সেইটোৱেতো মই কৈছো সেইকাৰণে মই টুৱেল্থৰ কথা কোৱা নাই বাৰু কিন্তু তুমি। টোএলথত কেৱল তুমি কমাৰ্চ আৰু যদি চাইন্স লোৱা তুমি তেতিয়া শিকিব পাৰিব। কিন্তু আৰ্টছৰ বিষয়সমূহ চাব গ'লে একেই হয়।
কিন্তু এতিয়া ধৰি লক গ্ৰেজুৱে্চন লেভেলবিলাক। আমিতো গ্ৰেজুৱেচন বহুত আগতেই কৰা ন কিন্তু আজিকালি গ্ৰেজুৱেচন লেভেল বিলাকত মই দেখিছো। শিক্ষাৰ্থী বিলাকক কিন্তু বিভিন্ন স্কিলৰ বিষয়ে শিকোৱা হৈছে। ইয়াত বোলো বহুত হেৰি শিকোৱা হয় বাৰু আজিকালি ধৰি লওক গ্ৰেজুৱেচন লেভেলৰ।
কৰিছো আজিকালি বিভিন্ন স্কিলছ শিকোৱা হয় বাৰু।
উম গ্ৰেজুৱেচন লেভেলত আজিকালি বহুতখিনি স্কিল ডেভেলপ কৰোৱা হয়। আৰু এনেও কি স্কিলৰ ওপৰত বেছি গুৰুত্ব দিব লাগে ন কাৰণ।
কাৰণ দেশৰ গ্ৰোথটো বেছি ইম্পৰ্টেন্ট হয় এতিয়া।
তাৰ লগতে এতিয়া শিশু এটা যেতিয়া ডাঙৰ হ'ব। সিটো ইতিহাসৰ লগত জড়িত বস্তুবলাকটো মনতে ৰাখিব পাৰিব। সেইখিনিক লৈতো সি পইচা বা হেৰি ইনকাম। টকাই তেওঁ উপাৰ্জন কৰিব নোৱাৰে কেতিয়াও সেই সেই শিশুটোক যেতিয়া আমি বি টিমূলক যি কোনো এটা মোবাইল এটা ৰিপেয়াৰিং কৰাই হওক। গাড়ী এখন ৰিপেয়াৰিং কৰাই হওক। সেইবোৰ যেতিয়া আমাৰ সেই তল ক্লাছতে বা এই একৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰ সেইটো যেতিয়া সেইখিনি শিকোৱা হ'ব তেতিয়াতো। পোৱালিটো ইনডাইৰেক্টলি এনেও চুকাই হ'ব বা সেই পোৱালটো ধৰি লোৱা যিকোনো এটা বি বৃত্তিত সি নিজকে উপস্থাপন কৰিব পাৰিব সেই বৃত্তিটোৰ পৰা সি পইচা উপাৰ্জন কৰিব পাৰিব। হয় নহয়।
উম এতিয়া তুমি চাব গলে যদি শিশুটোৱে যদি এইবিলাক- এইবিলাক জনা। পৰিবৰ্তে যদি কডিং শিকে নবা তোমাৰ বিভিন্ন টেকনিকেল বিভাগত। কিবা কিবি শিকে সেইবোৰৰ পৰা তাৰ কিমান লাভ হ'ব পাৰে। এতিয়া তুমি আমাৰ যদি ইণ্ডিয়ান এযোকেশ্যন চিষ্টেমত তুমি চাবলে যোৱা। তাত তোমাৰ কেনেকুৱা হয় এতিয়া আমাৰ ইণ্ডিয়ান কিতাপত কি লিখোৱা থাকে। কি পঢ়ায় মানে আমাৰ ইণ্ডিয়াত আমাৰ ভাৰতবৰ্ষখন কাৰ অধীনত আছিলে? অসমখন কাৰ অধীনত আছিলে যিবোৰ একো মানে তোমাৰ।
নাই নাই সেইবোৰো সেইবোৰ জনাৰ কিছুমান দৰকাৰ আছে আমাৰ নিজৰ ইতিহাস। জানা টো দ দৰকাৰ। কিন্তু সেইটো জানি থোৱাটোৱেই অকল থৈ সেইটো ক'ৰবাত ব্যৱহাৰ কৰিব নোৱাৰাত। টো আমাৰ সেইটো দিগদাৰ কাৰণ কিয় সেই আমি যোনটো মানে শিক্ষাটো আমি ব্যৱহাৰ কৰিব। হ'লে সেইটো শিক্ষা লোৱাৰ যে আমাৰ যোগ মানে যোগ্য হৈছে বা লাভ হৈছে। তাৰ সেইটো তেতিয়াই প্ৰমাণ পোৱা যায় যে শিক্ষাটো আমি ব্যৱহাৰ কৰিব পাৰিছো নাই। যদি আমি শিক্ষাটো ব্যৱহাৰেই কৰিব নোৱাৰো সেই শিক্ষাটো লোৱাৰ কোনো লাভ নহয় কথা সেইটো। এইবোৰ এইবোৰ পঢ়িও তুমি বি বিভিন্ন চাকৰি বা বিভিন্ন কৰ্ম চা কৰ্ম কৰিব পাৰিবা কিন্তু হাত। হাতে কামে যোনটো কৰা হয় বা যিনটো স্কিল বুলি কোৱা হয়। সেই স্কিলটো ডেভলপ কৰিবলৈ হ'লে তোমাৰ। বেলেগ -বেলেগ ধৰণৰ বস্তুবোৰ শিকোৱাব দৰকাৰ স্কুল আমাৰ সেই হেৰি শিক্ষা ব্যৱস্থাটোৰ ভিতৰত আমাক সেইখিনি ইনক্লুড কৰিব লাগে। হয় নহয় এইখিনিও দৰকাৰ।
দুম মই তোমাক এটা। এটা উদাহৰণ দিওঁ শুনা এতিয়া তুমি ভাৰতৰ শিক শিক্ষা ব্যৱস্থা আৰু তুমি চাইনাৰ শিক্ষা ব্যৱস্থাতো তুমি মাজত ডিফাৰেন্স চোৱা দেই। আমাৰ এতিয়া ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত কি পঢ়াই ভাৰত কাৰ অধীনত আছিল? ভাৰতত কোনে কেতিয়া নিৰ্মাণ কৰিছিল কোনে কেতিয়া কাক বধ কৰিছিল সেইবোৰ। কি আন্দোলন কৰিছিল সেইবোৰ শিকাই কিন্তু তুমি যদি তাৰ পৰিবৰ্তে চাইনাৰ এডুকেশ্বন চিস্ট তেম টো চোৱা তাত তুমি গম পাবা যে। চাইনা কিন্তু প্ৰথমে কি আছিলে তোমাৰ জাপানৰ অধীন আছিলে। কিন্তু চাইনাই কি কৰে সেইবোৰ যি- যি। যি যি মানে সুৰং আছিলে সে চব সিহঁতে নোহোৱা কৰি পেলাই যে সিহঁতে যে জাপানৰ অধি ধিনত আছিল আৰু নতুন প্ৰজন্মবোৰক এইটো কথা নকয়েই যে সিহতে জাপানৰ অধীনত আছিলে। সিহঁতে মানে ন নতুন প্ৰজন্মক এনেকে দেখায় যে সিহঁতে নিজ স্বাৱলম্বী আৰু স্বাধীন।
উম, সিহঁতে মানে কাৰো অধীন নাছিল এতিয়া যেনেকে ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। সিহঁতে মানে সেই সেইটো সিহঁত জনসাধাৰণ নক
সেইটোৱে আমাৰ ভাৰতবৰ্ষই শিক্ষা ব্যৱস্থাত কয় আমি মোগলৰ অধীনত আছিলোঁ।
উম, মানে এক কথাত ক'ব গলে যে সিহঁতে মানে নিজৰ ইতিহাস নিজে লিখিছে।
উম, সেইটো হয় মানে তোমাৰ এতিয়া চাইনাত কি কৰে সিহঁতক শিক্ষা ব্যৱস্থাত এই ইতিহাস এইবিলাক নিজৰ দেশৰ ইতিহাসৰ বিষয়ে স্বাধীন অধীনৰ বিষয়ে পঢ়োৱাৰ পৰিৱৰ্তে সিহঁতে বিভিন্ন
সেইকাৰণে চাগে সেইটো কাৰণে চাগে টকা পইচাৰ ক্ষেত্ৰত চাইনা এক নম্বৰত আছে ন' পৃথিৱীত।
উম ম এক নম্বৰ বুলি নাই দুই নম্বৰ বুলি ক'ব পাৰা আৰু তুমি এক নম্বৰটো আমেৰিকা আছে বাৰু।
অ', অ'
চাইনাৰ টেকন'লজিটো বহুত উন্নত ভাৰতৰ পৰিৱৰ্তে।
এতিয়া। তুমি চাইনাৰ টেকনলজিৱা আমাৰ ভাৰতৰ্ষৰ টেনলজি চোৱা চাইনাৰ জি ডি বি চোৱা আম ভাৰতব টেকনলজি চোৱা জি ডি পি চোৱা। বিশেষ পৰিৱৰ্তনটো চালে গম পাবা।
তাকেতো এতিয়া কি কৰিবানো এইটো চেঞ্জ হ'ব কিন্তু হ'ব লাগে আৰু বহুত তা এইটোৰ ওপৰত প্ৰতিবাদো কৰিছে দেই আমাৰ ভাৰতীয় শিক ক্ষা শিক্ষা ব্যৱস্থা তোৰ ওপৰত বহুতে প্ৰতিবাদো কৰিছে যে এইটো সলনি হোৱাটো ব খুবেই দৰকাৰ। কাৰণ কিয় কিয় কলো অকল ইতিহাস বুৰঞ্জী এইবোৰ পঢ় পঢ়ালেই নহব। বা বতৰৰ বিষয়ে সেইবিলাক অকল সিহঁতক স্বাৱলম্বী কৰা বলে হ'লে বিভি বিভিন্ন স্কিল ওপৰত গুৰুত্ব দিব লাগিব আৰু আজিকালি বিভিন্ন এন জি অ' বিলাকে এইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে বিভিন্ন এন জি অ' বোৰে আজিকালি নিজেই স্বাধীনভাৱে প্ৰতিষ্ঠা হয় সেইবোৰৰ ওপৰত সামান্য ত কালৈ বা সামান্য বৰঙণি লৈ সিহঁতে নিজৰ শিক্ষা শিক্ষক আনি পেলাই প্ৰতিষ্ঠানটো খুলিছে আৰু সেই প্ৰতিষ্ঠানত বহুতো শিক্ শিক্ষাৰ্থী আজিকালি দেখা গৈছে প্ৰতিষ্ঠানবোৰত বহুতো শিক্ষাৰ্থী গৈ পেলাই নিজৰ। অৰ্হতা অৰ্জন কৰিছে যোগ্যতা অৰ্জন কৰিছে সেইবোৰ দেখা গৈছে আজিকালিতো বহুত খিনি হৈ যায়।
উম, কথাটো হয় বাৰু মোৰ মতে কিন্তু ভাৰতে এনেকুৱা এটা কৰিব লাগে।
ৰাজ্যিক স্কুলবোৰত চৰকাৰী হওক বা বেচৰকাৰী হওক সকলোতে বিভিন্ন স্কিল্লৰ মানে ব্যৱস্থাটো এটা বিভাগ অন্তৰ্ভুক্ত কৰিব লাগে।
উম, যাতে সিহঁতক মানে ভৱিষ্যতত যাতে একো অসুবিধা হ'ব নোৱাৰে চাকৰি নাপালেও ন'।
এটো গঢ় লৈ যোৱাৰ যাতে সহায় হয় সিহঁতৰ।
উম, চাকৰি নাপালেও সিহঁতে যাতে বেলেগ বিভিন্ন ধৰণৰ কামৰ পৰাও যাতে টকা ইনকাম কৰিব পাৰে আৰু নিজেইটো চক নিজে সুখী থাকাৰ লগতে গোটেই ভাৰতবৰ্ষখনক অকণ অলপ আগলৈ ওপৰলৈ উঠাই নিব পাৰে ন।
উম, সেইটো হয় বাৰু যদি একো স্কিলচ ডেভলপমেন্ট নকৰে তেতিয়াহ'লে ভাৰতৰ যুৱক। সকলে সকলে কেনেকে বিভিন্ন বিদেশী দেশসমূহক। কেনেকে ৱৰ্ল্ড লেভেলত সিহঁতে কম্পিটিচন কৰিব বিভিন্ন দেশৰ লগত।
সেইটো হয় বাৰু।
টো ভাৰতবৰ্ষৰ চ বিভিন্ন দেশবোৰৰ পৰা পিছতে থাকি যাব এতিয়াও যেনেদৰে আছে।
উম হয় কথাটো।
নিজকে ৱৰ্ল্ড লেভেলত কম্পিও কম্পিটিশন কৰিব নোৱাৰিব।
অ', অ', অ',। তাকে। এইয়াই আৰু এতিয়া কি ক'বা ন' তেনেকে হলেতো ক অলপতো হেৰিতটো কৰিবই লাগিব।
উম, ইয়াৰ ওপৰত বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী বোৰে গুৰুত্ব দিব লাগিব।
গুৰুত্ব দিব লাগে অতি শীঘ্ৰে কৰিবও চাগে বাৰু। কাৰণ দুহেজাৰ বিশ চনত এন ই পিটো আনিছেই। এনি পি আনি পেলাই আমাৰ এতিয়া গ্ৰেজুৱেচন লেভেলতটো চাৰি কৰিছেই।
উম সেইটো হয় কিন্তু তথাপিও মানে এতিয়া গ্ৰেজুৱেচনত কৰিলে কি হ'ব। প্ৰথম তেওঁলোকৰ শিশু অৱস্থাৰ পৰাই। তেওঁলোকক এইবিলাক গ্ৰোথ কৰিব লাগিব স্কিলছবোৰ অন্তৰ্ভুক্ত কৰাব লাগিব স্কিলছৰ বিভাগ।
হয় বাৰু কথাটো নোহোৱা নহয়।
যুৱক অৱস্থালেকে এইবোৰ গ্ৰোথ হ'বগৈ।
উম ঠিকে আছে বাৰু। এয়াই আম আমাৰো মানুহবোৰে একখন গুৰুত্ব ত্ব দিব লাগিব সেইবোৰক আমি সোনকালে আকোৱালী লব লাগিব ন সেইবোৰ যদি চৰকাৰ দিব। সেইবোৰক আমাৰ জনসাধাৰণৰ গাটো দোষ আছে সেইবোৰৰ ওপৰত কাৰণ চ উম কাৰণ সেইবোৰ দিলে আমাক জনগণে। গ্ৰহণ কৰিবলৈ টান পায় সেইবোৰ আমাৰ জনগণে। গ্ৰহণ কৰি পিতৃ মাতৃবিলাকে সেইবিলাকৰ ওপৰত অলপ। গুৰুত্ব দিব লাগিব তাত এডমিশ্যন দিব লাগিব ন। উম, ঠিকে আছে দিয়া তেনেহলে ন।
উম- উম।
উম -উম হ'ব দিয়া।
উম- উম হ'ব দিয়া।